হেল্ল' অ'
শুনিছা?
অ'অ'শুনিছো, শুনিছো।
উম, কি খবৰ তোমাৰ?
অ'ভালেই, ভালেই তোমাৰ?
মোৰো ভালেই
আহ
কি কৰি আছিলা এতিয়া
মই এইনেই বহি আছো এতিয়া মানে ভাত বনোৱা নাই বনাম আৰু চাহ তাহ খালো খাই বহি আছিলো
অ ময়ো এনেই আছিলো এতিয়া
আহ অ
চাহ খাই মেলি উঠি পেলাই তোমালৈ ফোনটো কৰিছো
আহ কোৱাচোন
তোমাক আজি মই দিনত দেখিছিলো এ তুমি গাড়ী চলাই গৈয়ে আছিলা মানে ৰাস্তাটো ইপাৰে আছিলো মই সেইটো কাৰণে মাত নিদিলো আৰু চিঞৰিলেও নুশুনিবা এইটো ভাবি পেল
অলপ ওলাই গৈছিলো বজাৰৰ ফালে
অ তুমি গাড়ী চলাব পাৰা ন এতিয়া শিকিছিলা নে কি কৰ'বাত
অ অ এই শিকিছিলোঁ এই ড্ৰাইভিং স্কুলত অল অ অলপ দিন হ'ল মানে এই হ'ল প্ৰায় এবছৰ মানেই হ'ল
অ ভাল লাগিলে দেই দেখি নাই নাই পম নাপম
অ এই শিকিলো অলপ অসুবিধা হয় মানে গাড়ীখন চলাব পাৰিলে সুবিধা হয় আৰু বজাৰ সমাৰ কৰা বা কিবা কিবি কামত নিজে ওলাই যাব পাৰো বৰষুণ চৰষুণ দিলেও গাখন যাবলৈ ইমান অসুবিধা নহয় আৰু
উম টো কম
অলপ সময় লাগিলে আৰু শেষোঁতে ত এতিয়া পাৰিলোগে আৰু মানে প্ৰথমতে ইমান অকলে উলিয়াই অিয়া নাছিলোঁ এতিয়া এতিয়া আৰু মানে হয়য় নলগা হ'ল আৰু পাৰো এতিয়া
আহ ভালো দ জৰুৰিও হয়য় গাই এখন শিকাতটো বহুত
অ হয় হয় গাড়ীখন শিকাৰ পৰা মোৰ বহুত সুবিধা হৈছে বজাৰ সমা কৰা কেতিয়াবা বেমাৰ আজাৰ হ'লে কাৰোবাক ঘৰৰ ডাক্তৰৰ ওচৰত লৈ যোৱা তেনেকুৱা ধৰণৰ বা কেতিয়াবা ৰাতি হলেও মানে ৰিক্সা, চিক্সা পাবলৈ টান হয়, ন? ইমাৰ্জেঞ্চি পৰাাক পতককে যাব দিয় হ'লে বাকী তোমাৰো সেইদিনাখন ষ্টেছ দেখি শিকিছিলো কিবা হেৰি পেইণ্টিৰ ধুনীয়া ধুনীয়া পেইণ্টিং কিছুমান ষ্টেছ দিছিলা কি পেইণ্টিং শিকিছা নেকি তুমি?
অ' মই শিকা মানে এনেকে আৰু মই সৰুতে ড্ৰয়িং শিকিছিলো যে। তাৰপিছত উম ইউটিউবতে এনেকে পেইন্টিং কৰা কিবা কিবি এইবিলাক ষ্টেপ বাই ষ্টেপ এনেকে ভিডিঅ'বলাক থাকে যে স সবিলাক চাই চাই বনাব শিকিছিলো সেই তাৰে ষ্টেটাচ লগাইছিলো সেইবিলাক।
অহ। ভাল লাগিছে দেই পেইণ্টিং কেইখন উম উম ধুনীয়া হৈছে পাৰিছা তুমি।
অ'।
এতিয়া আকৌ নতুন কিবা কৰিছা নেকি?
এতিয়া মই নতুনকে স্কেটছ বনোৱা শিকিছো মানুহক আহ মানুহৰ ছবি আঁকা।
অ' অ' অ' অ' অ' অ' আহ আহ। জনাইছানে কাৰোবাৰ?
অ' এতিয়ালৈকে বনোৱা নাই মানে শিকি আছো এ কেনেকে কি কৰে এইবিলাক মানে চাই লৈছো। তাৰপিছত লাহেকে বনাম আৰু
বাৰু শিকিলোৱা মোৰো এখন বনাই দিবা পাৰিলে।
আহ, ঠিক আছে হ'ব দিয়া বাৰু। অ', মই এই বেলেগ বেলেগ এনেকে পেইণ্টিং বিলাক বৰ ভাল লাগে, বেলেগ এইবিলাক ঢেৰ আছে নহয়, এই যেনেকে মণ্ডালা মানে আৰ্ট আৰু মানদালা আৰ্ট তাৰপিছত মাধুবন নিআৰ্ক ৱাৰলি আৰ্ট, এনেকে ধেৰ আৰ্ট। আছে, বৰ ভাল লাগে মোৰ এইবিলাক বেলেগ বেলেগ আৰ্ট বিলাক।
অ', অ', ভাল লাগে ভাল ভাল লাগে মোৰো ভাল লাগে, কিন্তু মইহে একেবাৰে নাজানো মানে কৰিবলে।
অ'।
ছবি অঁকাত একেবাৰে অ', নাই নাই সৰুতে মই শিকা নাই, ছবি আঁকিব মই একেবাৰে নাজানো ছবি আঁকিবলৈ। তেনেকে চেষ্টাও নকৰিলো যে, কৰা হলে চাগে পাৰিলোহেঁতেন কৰা নহলে আৰু এতিয়া ইমান মনো নাযায় কিন্তু লোকৰবিলাক মানে অন্য কৰাবিলাক চাই ভাল পাওঁ আৰু আহ তেনেকে গতিকে নিজে ঘৰতে কৰা মানে ধুনীয়াকে আঁকা ছবিবিলাক মানে ফ্ৰেম কৰি পেলাই ঘৰত সজাই থলেও ভাল লাগে
অ অ মই পিছত ভালকে বনালে দিম তুমি সজাই থবা ঘৰত
ঠিক আছে ঠিক আছে দিবা ধুনীয়া এখন বনাই
উম
মানে নিজে হাতৰ কাম বিলাক ভাল লাগে ন
অ ভাল লাগে চিলাই তিলাই বিলাকো মোৰ ভাল লাগে কিন্তু মই আকৌ চিলাই কৰিব নোৱাৰো মানে মোৰ ইমান ধৈৰ্য্য নাই চিলাই কৰা
অ মই আকৌ চিলাই কাম কৰো মানে ফুল তোলা বেজীৰে বা তাৰপিছত আকৌ এমব্ৰইডাৰী মেচিনতো কৰোঁ তেনেকে কৰি কৰি ভাল পা চিলাই কাম মানে মোৰ নিজৰ কাপোৰ কানিবিলাকো চিলাওঁ মানে তাৰপিছতে আকৌ ফুল তোলা কামবিলাকো এতিয়া অলপ কমিছে আগতে এইবিলাক বহুত কৰিছিলোঁ মানে বেজি সূতাৰে এইবিলাক ৰুমাল বা হেৰি গাৰু কভাৰ বা মেখেলা চাদৰ এইবিলাকত
উম উম
কৰি ভাল পাওঁ কিন্তু এনেই ছবি আঁকাতহে আঁকিবহে নাজানো খালি
তুমি শিকিছিলানে কি চিলাই কাম
চিলাই কাম মই তেনেকে শিকা নাই মোৰ মায়ে কৰিছিলে মা মায়ে শিকাই দিছিলে আৰু সৰুতে সেই তেনেকে কৰি কৰি মানে তেনেকে বেলেগৰ ওচৰত ক'বাত শিকাগৈ নাই মানে ফুল ধলা কথাটো কৈছো বাকী এনেই কাটিংটো মই অলপ শিকিছিলো মানুহ এগৰাকীৰ ওচৰত তেনেকে ইমান হেৰিকে নহয় আৰু অলপ শিকাই দিছিলে মানুহ গৰাকে মানে নিজৰ কাম খিনি কৰিব পৰাকে নি নিজৰ কাম বিলাক কৰো আৰু নিজৰ নিজৰ ধৰা ব্লাউজ বা মেখেলা চাদৰ কুৰ্টি চু কেইবিলাক চিলা মানে নিজৰটো চিলাব পাৰিলে বহুত অ অ অলপ জানো আৰু মানে আজিকালি ইমান দাম ন এটা এটা ব্লাউজ চিলাওঁ দেই বহুত বহুত দাম লয় নহয় সেইকাৰণে নিজে চিলাব পাৰিলে পইচাটো বাচি যায় আৰু আৰু আজৰি সময়খিনি আজৰি সম সময়ত মানে যেতিয়া এনে থকা সময়খিনিও কামত আহে অক চ ৰত দহি চহি গো কথা এইবিলাকো কৰোঁ এই খুব এটা বেছি নহয় আৰু অৰ্ডাৰ মই তেনেকে নলও এই কোনোবাই জোৰ কৰিলে মানে চিলাই দিব কলে চিলাই দিওঁ আৰু এই ওচৰৰ মানুহবিলাক ত কেতিয়াবা কয় বোলে একো নহয় আপুনি চিলাই দিয়ক তেতিয়া মই চিলাওঁ এনেই মই বেছি অৰ্ডাৰ নলওঁ অ
তুমি ভালকে অৰ্ডাৰ লোৱাকে ললে ইনকামো কৰিব পাৰিব।
আহ পাৰি মই তেনেকে ভবাই নাই। উম কি মানে অন্য কামো থাকে যে বৰ বেছি সময় মানে-সময় অৰ্ডাৰ ললে বহুত সময় মেচিনতে বহি থাকিব লাগিব।
উম।
তেতিয়া তেনেকৈও মানে আমনি লাগে গৈ যে সেইটো কাৰণে লোৱা নাই এতিয়ালৈকে নিজৰ ঘৰৰে সবৰে মানে ঘৰৰ মানুহখিনিৰে চিলাবিলাক চিলাবিলাকে কৰোঁ। আৰু ঘৰৰ আমাৰ ঘৰৰ যিখিনি পৰিয়ালৰ মানুহখিনি।
আহ ভালে এইটো। জৰুৰী হয় বাৰু শিকাটো মই মোৰ ধৰ্য্য নাথাকে।
অ মানে অলপ হ'লেও চিলাই কাম মানে একেবাৰে হেৰি নহয় তথাপিও অলপ জানিলে ভাল এতিয়া কেতিয়াবা কিবা এটা কাপোৰ এটা ডাঙৰ হয়। বা সৰু হয়। কেতিয়াবা এনেকুৱা হয় ঘপককে মানে কিবা এটা লৈ অনা হয়। বজাৰৰ পৰা বা অনলাইন কিবা এটা ললে যদি ডাঙৰ হলে অ সৰু কৰিবলৈকে দৰ্জিৰ ওচৰলৈ যাব লগগীয়া হয় ন সেইটো মানে নিজে জানিলে মানে তেতিয়া পতকে নিজে ঘৰতে কৰি লব পাৰি আৰু। বা কেতিয়াবা চিলাই লাই মুকলি হৈ গলে সেইবিলাকো ঠিকাক কৰি ল'ব পাৰি।
কিন্তু আজিকালি টেকনলজি ইমানে এডভানস আজিকালি নতুন কিবা কিবি ওলাইছে নহয়। মানে এনেকুৱা এইবিলাক মানে চিলাইও এনেকুৱে কিবা কিবি দেখিছোঁ মই মানে ভিডিঅ'বিলাকত। ৰীল কিবা কৰবাত এনেকে মানে এনেকে সৰু এনেকে মেচিন নিচিনা থাকে। এনেকে মানে চুইচটো টিপি দিলেই নিজে নিজে মানে চিলাইটো হ'ল। মানে তেনেকে হাত ভৰি একো কৰিব নালাগে। মানে হাতে ধৰি থাকিব লাগে আৰু কোনখনিনি চিলত বিচাৰো কিন্তু মানে ভৰিও চলাব নালাগে। সেই বাই কৰিব নালাগে। মানে সৰু তেনেকুৱা মানে একেবাৰে সৰু এনেকুৱা মেচিন নিচিনাই আৰু মানে মই দেখিছোঁ ভিডিঅ'।
অ, 'অ, ' মই দেখা নাই দেই। তেনেহলে ভালেই যদি তেনেকুৱা যদি ওলাইছে। সৰু সুৰা কাম বিলাক পতকে কৰি ল'ব পৰা যাব।
অ, তাকে মানে ধৰি লোৱা এনেকে আমাৰ যেনিবা জিন্চ পেণ্ট বা পেণ্ট কিবা বহল হৈ আছে বহুত। সেইটো মানে এনেকে খিতিক খিতিক খিতিক এনেকে, প নিচিনা কিবা সনেকে বস্তুটো সেইটয়ে মানে চিলাইটো হয় এনেকে, এনেকে কৰি। দেই মানে চিলাইতটো হৈ যায় মানে।
অ, 'অ। আজিকালি টেকনলজি বহুত উন্নত হৈছেতো সেইটো কাৰণে মানে মানুহৰ একেবাৰে কাম মানে সহজ হৈ পৰিছে।
উম, বহুত সহজ হৈ পৰিছে। মজি ব ভ ভালেই হৈছে বাৰু সহজ হৈ গৈছে এইটো।
সেইটো হয়
কিন্তু এই চিলাই কৰা মানুহ বিলাকৰ হে লছ হ'ব চাগে এনেকে আৰু লাই
উম', তেনেকুৱা ওলালেও মানুহৰ ইমান সৰু সুৰা কামৰ কাৰণে ল'ব হ'লেও, মানে চিলাই কৰাটোতো থাকিবই, কাৰণ উম এ হেৰি ন চবেইতো আৰু সেইবিলাক কৰি থাকিবলৈ সময় নাথাকে চ
এইটো হয়
উম', মানে কিছুমান বস্তু চিলাই তিলাই কৰা বস্তুবিলাক মানে আগৰ পৰা দেখিছো, অৱশ্যে আজিকালি মেচিন বিলাক ওলাইছে উন্নতম মেচিন বিলাক, সেইবিলাকৰ ইমান কষ্ট নহয় এতিয়া আগতে ভৰি, ভৰি দি মাৰি থাকিব লাগে তে আজিকালি অট'মেটিক মেচিন ওলাইছে তে অট'মেটিক মেচিনৰ কাৰেণ্টত লগাই পেলাই অকল ভৰিটোৱে হেচি থাকিলেই হ'ল, আকৌ কিছুমান বৰ্ডাৰী মেচিন ওলাইছে একো কৰিবই নালাগে সেই মেচিনটো লগাই পেলাই, উম, কাম কৰি থাকিব পাৰিম, তাত খালি লগাই থৈ দিলে হৈ গ'ল নিজে নিজে এম্ব্ৰইডাৰী হৈ থাকে তেনেকুৱাও ওলাইছে আজিকালি, উম, ওলাইছে দাম বহুত খালী। মানে, অ', সেই অ', মানে বস্তু ছতো যিটো ডিজাইন লাগে, সেইটো ডিজাইন মানে হেৰি নিচিনা কম্পিউটাৰৰ নিচিনা, তাত চিলেক্ট কৰি ল'ব লাগে মানে এইটো ডিজাইন হেৰি যোনটো ডিজাইন লাগে আৰু সেই ডিজাইনটো তাৰপিছত চিলেক্ট কৰি পেলাই কাৰেণ্টত লগাই পেলাই কাপোৰটো মানে লগাই থৈ হৈ গ'লেই তাৰপিছতে কামটো কৰি থাকিব কৰি বেলেগ কাম কৰি থাকিব পাৰি, তাৰপিছত আকৌ সেইটো ডিজাইন হৈ যোৱাৰ পিছত আকৌ কি লাগে বেলেগ এটা মানে জেগাত আকৌ মানে কাপোৰ খন আকৌ আঁতৰাই পেলাই আৰু সেইখিনি খুলি পেলাই আকৌ ইটো জেগাত দি পেলাই তেনেকে মানে ময়ো মই ইউটিউবতে দেখিছোঁ বাৰু। এতিয়া দেখি মানে মোৰ অ, অঁ মোৰ মানে ভাল লাগিছিলে মই চাইছো মোৰো এনেকুৱা, তাৰপিছত দেখিছো বহুত দাম নাই ইমানতো ল'ব নোৱাৰো দেই। মই অট'মেটিক মেচিন এটা ললো বাৰু নতুনকে। মানে ভৰি, এতিয়া ভৰি মাৰি থকাটোৱে অকণমান কষ্টও হয় ভৰি মাৰি থাকিব লাগে, এইটো মানে অট'মেটিক মেচিনটোৱে কাৰেণ্টত চলে যে। হাতখনে মিলাই দিলেই হ'ল আৰু ভৰিটো হেঁচি থাকিব লাগে, এইটো ভাল অট'মেটিকটো মানে মই এতিয়া ভৰি মৰাটো ব্যৱহাৰ নকৰাৰ নিচিনাই হৈছেগৈ। মেচিনটোতে‌ চিলাই আছো এতিয়া ভাল লাগিছে চিলাই, অলপ খৰকে হয় আৰু, আৰু বেলেগ বেলেগ ডিজাইনো কৰিব পাৰি
মই এদিন যা যাব লাগিব, তোমালোকৰ ঘৰলে মেচিন টো চাবলে।
অ', অ', আহিবা আহিবা। কিবা চিলাবলগীয়া থাকিলেও লৈ আহিবা। চিলাই দিম।
উম', উম, ঠিক আছে বাৰু দে, হ'ব দে, অ', অ', বাৰু হ'ব দে, উম।